ক
কবলে নাই।
হা?
কবলেই নাই।
ইছ!
কিবা যে থাকিব।
আৰু কৰ।
কি
ঘৰত থাকি গৈ এ ৰেষ্ট ন কৰি কিনে বাহিৰত ওলাইছিলি না
সেইটোৱে আৰু
বহি কিনে থাকিব পাৰিলোহেঁতেন না।
অ উঠনি মই কৈছিলো ন মই ভাল যাই আ তেতিয়া শান্তিজনী বহি গল বোলে।
অ।
অনকা মাথা বেযা হৈছে ন মোৰ মই অ নাই একো কোৱা নাই চি। ক
ইয়াৰো মানোহ এনেকেই
মানে গেটটো পাইছোঁ আনকুলে শুধিছে সেইটো কি ওপৰ ফালে যাই আছা মই অ বুলি কৈছো হা তছকে অ এইন এইজনীক লৈ যাও লৈ যাওকচোন বুলি কৈ চিতা বহি গৈছে।
উ।
আৰু সালা মোৰফালে স্কুলত তেল নাই নফালে এইফালে বেলেগক বহালে হেঁতেন বেছিকে তেল লাই খৰচ হয় ন
উ।
আৰু আৰু মইতো কৈছিলো যে চাৰ আৰু জয়ীও হৈছিলে তাইলৈকে
অ ইয়াতে কি কৰব আহিছিলে।
খোজকাঢ়িব যায় বুলি কলে নেকি ক ক কৰিছো, মই সুধিছোঁ টো কিঅ?
খোজ কাঢ়িব ঢ়িব যায় আৰু ইয়ালোকে স্কুটি আহিব আছে হ। হা
সেই আন্তি জনি চালাক সুধিব লাগে । হৈ গৈছে
মোৰে বাপেৰ গাড়ী আ আহম
কি?
শুনিছ?
আহ অ ক কি কৈছিলি? কি কৈছিলি অ ক'ত গুছিলে নহয় ন নেটৱৰ্ক বেয়াছিল । চি দে অ তই ক?
উম ৰ আহিালেই অ মইাৰ অ দিব খুজো ন সিহতে সটো তাতে গৈ পিনে তলত গৈ পিনে কৰিছো ক ল কৰিছ কলে নুঠ কলে কল উঠাইছে এদিন চিক্ৰেট থৈ দিয়ক পাৰ্ট কল কৰিছো কল কৰিছো কল কৰি আছো কলেই নুঠাই দেন, হেল্ল'